হেল্ল'
হেল্ল'
অ কি কৰি আছ
এ আছিলোঁ তই কি কৰি আছ।
এই মই অকণমান উলাই আহিছিলোঁ। উম কৰিলো কৰিলো তই কৰিলি নে।
কি হৰ লগত খালি।
মই তোৰ হেৰি। ম মাটিমাহৰ দালি বনাইছিলে তাৰ পিছত আকৌ ৰঙালাও। মটৰ মাহ এনেকৈ ভাজি এখন বনাইছিলে তেনেকৈ খালো আৰু তই কিহে খালী।
ময়ো আজি লাইশাকৰ এইটো যে সেইটো আগতে বনাইছিলে এতিয়া লাইশাকটো নাইকিয়া হৈ গ'ল ন। এতিয়া কি কৰিছে। যিটো এটা শাক পায় এইটো লাই দুবৰী শাক এইটো এনেকে ধুনীয়াকে ফ্ৰাই কৰিছে। আৰু কালি জালত লগা জালত লগা পুঠি মাছৰ পুৰা। ভাজি আছিলে আৰু লগতে পিটিকাও কৰিছিলে একদম আৰু খাৰলি সতে পোৰা খাই দিছো।
উম পুৰা খালে নে।
বাকি আৰু তহতৰ ফালে বতৰ কেনেকুৱা।
বতৰ পুৰা ৰ'দ গৰম মইতাত থাকি নোৱাৰা হৈছো।
ঝাও নামাৰ আজি পত। আমাৰ বোলে বহুত গৰম গম পাও নে পথাৰত মানে মাটি এতিয়া হাল বাই। থোৱা আছে এতিয়া হাল বাই ৰুব পৰা নাই পুৰা মানে ৰ'দ দিছে মাটিখিনিজ শুকাই গৈছে। এফালে নদী।
আমাৰ একেটাই হৈছে মানে।
উম',।
বাকী হেৰি তই যে কৈছিলি এটা জেগালৈ যত থা মানে ফুৰিবলৈ এইটো কি কৰিম বুলি ভাবিছ এতিয়া।
এইাক খেতিত লাগিলে যে মই বোলো আহ। ভাবি আছোঁ এই আমি মাজুলীলৈ যাম বুলি ভাবি আছিলো।
অ ময়ো কিন্তু মাজুলীৰ যোৱাৰ কথা কৈছিলো। মাজুলী মই সত্ৰ নগৰি নো আৰু তাতে ইফালে মাজুলীৰ এটা বৃহৎ। উ্ৰমদ্বীপ অসমৰ গোটেই ভাৰতৰ ভিতৰত এটা এটা বৃহত্তমদ্বীপ যে মাজুলী। সেইকাৰণে মানে সেইটো চাবলৈ যাও ভাল হ'লহেতেন তাতে আকৌ তাত। হয়োৱা নাই। অ', ত যে আছে মানে অৰ্নীতি সত্ৰ যে অৰ্নীতি সত্ৰৰ মুখা শিল্প আছে। সেইখিনি বহুত মানে চাবলগীয়া বস্তু মানে। আমাৰ এতিয়া আমাৰ মানে গাঁৱৰ বহুত। ভকত আছে কমলাবীৰ সত্ৰত ৰাজনৈতিক সত্ৰত তেওঁলোক। ওচৰতে হয় মানে সিহঁতে গৈছে চাবলৈ বহুত ভাল আছে চাবলৈ।
মই বো মুখা শিল্পৰ ভাগ আম আ শিকি আহিম বুলি। পাঁচ ছ দিন হাতত লৈ যাওঁ বুলি ভাবিছো মানে।
তাকে ময় ভাবিছো পাঁচ দিন। ত ভাল হ'ব নেকি কাৰণ মানে ইমান সোনকালে বোলে চব খিনি ভালদৰে চাব নোৱাৰিম। আকৌ ইমান খিনি চাব লগে আছে গোটেই সত্ৰ খিনি চাব লাগিব তাতে আকৌ। এতিয়া মানে।
অ', মই হৈছে শিৱসাগৰলৈ গৈ শিৱদৌল যয়তু তেনেকে। গোটেইকেইখন চাম বুলি ভাবি আছিলো।
উম জানো নাই ৰংঘৰ বাকৰি যে ৰংঘৰৰ বাকৰিতটো চাবলৈ বহুত ধুনীয়া হৈ আছে। গোটেই মানে চাইদৰ। অ', কাষৰ যিখিনি যে গোটেইখিনি তোৰ। ঘাঁহ বপন খিন কাটি থ আছে। চাবলৈ বহুত ধুনীয়া চাই ল সেউজীয়া হৈ আছে। পুৰা ধুনীয়াকে
মই একে ভাবি আছো এ এ', গোটেই মানি জ লিপা ধৰি এনেকে এ', গোটেইখিনি ঘূৰিব পাৰিম আৰু কচোন?
মই এটা কথা ভাবিছিলো মানে যদি আমি তোৰ ফালি হয়। কাজিৰঙা হৈ পেলাই তমাৰ এশেঙীয়াৰ কাৰে হৈ পেলাই। সেই ফালি গৈ আমি যদি শিৱসাগৰ যাওঁ। শিৱসাগৰত ৰংঘৰ, কাৰেংঘৰ জয়দল, শিৱদ'ল চব খিনি চাই পেলাই আমি আকৌ আহি পেলাই আকৌ আহি মাজৰি সোমাই পেলাই চব খিনি সত্ৰ চাই পেলাই। তাত থকাখিনি মানে আপুৰুগীয়া বস্তুখিনি চাই পেলাই আমি আকৌ ঘৰলৈ ধুনীয়াকে মাজুলী ব্ৰহ্মপুত্ৰ নদসকলে ওপৰে দি নাৱেৰে ঘূৰে
মই প্ৰতি মানে চাব পাৰিম। চব আঁতক কৰিব পাৰিম। ঘ
মই ভাবিছিলো বোলো। আমি কেইাৰ মানে গোটেইটাৰ লগতে তেতিয় হ'লে গোটেইাৰ লগতে যাব পৰা হব ন